হেল্লো হেল্লো।
হেল্লো।
অ শুনি পাইছা মোৰ মাত।
অ অ শুনি পাইছে অ শুনি পাইছে এতিয়া শুনি পাইছে অলপ মানে অহা নাছিল এতিয়া শুনি পাইছোঁ
অ অ
কি কৰি আছা?
মই এনেই
হা কি ক'লা?
মই এতিয়া খোজ কাঢ়ি আছোঁ বোলো ৱাকিং কৰি
অ আহ খাব বোৱা হল?
অ খোৱা বোৱা হ'ল দিয়া তুমি খালা নাই?
নাই মই খোৱা হোৱা নাই মানে বনাম তাৰমানে অ শুনা কি খালে আপুনি?
কি খালা?
হেল্লো
আলু আলু পিটিকা আছিলে দালি।
মোৱাল অ
আলু আৰু দালি দি খালো
অ
অ বাকী কিবা বতৰ কেনেকুৱা তাত বৰষুণ দি আছে ন। হেল্লো শুনিছনে মাতটো? শুনিছা নে হেল্লো। শুনিছা হেল্ল? শুনিছা কি অঁ শুনিছা এতিয়া।
শুনিছো মান চাওন খুনা নাছিল অঁ মই কৈছো মানে কি খালে কৈছা দালি অৰ আলু।
অ দালি আৰু আল দি খাইছো বোলো তাত কি বৰষুণ দি আছে নেকি?
অ মানে এফালে বৰষুণ দি আছে অলমান আহ মানে। নাজানো এ সন্ধিয়া পৰাই বৰষুণ দি আছে যোৱা নাই কাণে ৰাস্তাটো পুৰা বানপানী হৈ থাকিলে হেতেন। গুৱাহাটীৰ বনখন এতিয়ে মানে বানপানী হৈ থাকে।
আপনি মানে তেনেকা পৰীক্ষা দিছে পৰীক্ষা গ'লে কেনেকা গল আপোনাৰ। পৰীক্ষা দিছে না আপুনি এতিয়া।
মোৰ পৰীক্ষা ভালে হৈছিলে।
ভালে দিছে পৰীক্ষা।
তেনেকে মানে মানে। ভালে ভালে গৈছে আৰু।
মানে আপুনি যোন দিনা পৰীক্ষাৰ পাছ মানে কি কৰা মানে বেছিতা বেছি হ। মানে দিন বৰ পৰি থাকা না কি মানে একদিন আগতে কৰি ৰাখা না ডেইলি কৰি ৰাখা মানে এক মাহৰ আগত। কৰি ৰাখা কেনেকা পৰে আপুনি।
নাই পৰীক্ষাৰ সময়ত এই তোমাৰ বেছি কে তেনেকে পঢ়া নহয় মানে তোমাৰ এটা দুটা দিন আগতে তেনেকে পঢ়া হয় বাত কি তোমাৰ সদায় মানে ছাৰ বাইদেউহতে যি দিয়ে মানে সেইটোৱে কৰিছিলো আৰু আৰু পেক মানে সম টুইটা।
অঁ অঁ আপুনি মানে এনেকা গিয়া বছৰ খনৰ মানে পেপাৰখন চল্ভ কৰে নেকি?
অ কই কৰু কৰু কৰু যোৱা বছৰ পেপাৰ যিমান আছে সেইবোৰ চলফ কৰিছিলো? আৰু তোমাৰ তেনেকে। এ মানে তুমি তুমি কি মানে এতিয়া পৰীক্ষা চলি আছে নেকি তোমালোকৰ?
নহয় এতিয়া পৰীক্ষাটো হোৱা নাই মানে আহিব মানে এইটো থাৰ্ড ছেমড, টো অহা নাই মানে ত থাৰ্ড ছেম, ক্লাছ খু হোৱা নাই না আৰম্ভ হোৱা নাই এতিয়া লৈকে ত' আৰম্ভ হলে মানে আহিব আৰু মানে।
হয় বশ বাকী তোমাৰ এনে কি। কৈ আছিলো তোমাৰ চাৰ বাইদেউ হতক কেনেকুৱা পাইছে চাৰ বাইদেউ হত ভাল নে?
হাঁ হাঁ কি ক'লা?
ছাৰ বাইদেউহঁত ভাল নে বোলো তাৰ।
অঁ ছাৰ বিলাক ভালে আছে মানে মানে পঢ়প বুজা‌ হ'লে ভাল হয় কথা পতাটো ভাল হয় মানে এনেকা অঁ কিবা নহয় আৰু বিয়া নহ মানে ভালে হয় ছাৰ ফোনবেলা। মানে চাৰ বেলেগ ভাল পালে তেতিয়া কলেজ কলেজবিলাকো ভালকে যায় আৰু মানে ভালকে পাইছে। ভাল ভাল চাৰ খোনে পাইছা।
আহ হা বেছি বাকী তুমি বন্ধুবৰ্গ কেদ।
হা কি ক'লা।
ফ্ৰেছ কেনকা
অ কি কৈছে।
বেচ ফ্ৰেণ্ড।
অ বন্ধু বিলাক বন্ধু বিলাক ভালে পাইছে মানে আপোনাৰ মানে। যেতিয়া প্ৰথম টাইমত এডমিশ্যন লোৱা আছিল তেতিয়াই মানে বন্ধু বিলাক ভাল ভালে পাই আছিল? মানে কি হয় যে মানে কলেজত মানে। ছাৰৰ বন্ধুবিলাক ভাল মানে আপোনাৰ হে। কাজিয়া লগাৰ পাছত লগৰ বিলাকো ভাল পালে ভালো যায় আৰু মানেদুটা কলেজ বোৰ ভালকে যায় আৰু মানে। কি মানে অ ভ ভাল পাইছো মই মানে অলপ ভালেকে যাই আছো ত কলেজবোৰত মানে।
অ'।
আপোনাৰ মানে, যেনেকা আপোনাৰ এ ইটা এটা কৰিছে কলেজখন। আপোনাৰ মানে, আপোনাৰ লগৰ বিলাক কেনে আছিল?
লগৰবোৰো ভালে আছিল, লগৰবোৰ এতিয়াও কটেক্টত মানে আছে কটেক্টত।
অ মানে কথা পাতি থাকিব লাগে আৰু লগৰবেলাৰ লগত।
আমাৰ কলেজৰ পৰা ৰুম কিমান দূৰ নো।
মানে মোৰ ইমান বধয় মানে খোজকাঢ়ি যালে মানে আপোনাৰ আহ। পোন্ধৰ বিশ মিনিট মান ধৰা।
কিমান যাবনো, কিমান পাইছ
অ', মানে স্কুটিখন আছে, স্কুটিখন লগত যালেতো মানে পাঁছ মিনিট, দছ মিনিট লাগি যায়, লেকন খোজ কাঢ়ি যালে পোন্ধৰ-বিশছ মিনিট মান লাগে আৰু।
মানে খোজ কাঢ়ি যালে অলপমান এ কিবা বেছি সময় লাগে আৰু মানে পোন্ধৰ-বিশছ মিনিট মান লাগি যায় আৰু খোজকাঢ়ি যালে।
অ', ৰুমত আ কি, ভাৰা ৰুমত নে হোষ্টেলত আছে?
সে ভাৰা ৰুমতে থাকি আছো মানে, অ' অকলে থাকো মানে ভাৰা ৰুমত, সৰু হয় মানে বেছি ডাঙৰ নহয়। সৰু ভাৰা ৰুম হয় মানে এইজন মানুহ কৰণে, এ মানে অকলে এতিয়া। আ-আগতে মানে লগৰ বিলাকৰ লগত আ, নহয় মই আগতে লগৰ বিলাকৰ লগত আছিল মানে ফা প্ৰথম যিতিয়া আছিলো তেতিয়া লগৰ বিলাকৰ লগত আছিল, আ লগৰ বিলাক আছিলে আৰু চাৰিজন মানে সেনতৰ লাষ্টত ঘৰৰ মানুহ বিলাক এয়া গুৱাহাটীত আহা হৈ গ'ল না। ত' মানেই নিজৰ ঘৰৰ মানুহবিলাকৰ লগত গুচি গ'ল আৰ, তিতা ঘৰৰ মানুহ লগত গুচি গ'ল, তিতা মই থাকি গল। ত' তিতিয়া মই থাকা কাৰণে চোন মোক আহ মানে অকল থাকিব লাগিল আৰু এতিয়া।
তোমাৰ কি ৰুমটো কি এটা ৰুমে নে কেটা ৰুম?
আৰে এ এ-এটাই ৰুম মানে খুৰো হয় একদম, মানে আপনাৰ মানে এটা বিচনা, দুইটা টেবুল, দুটা-তিনটা টেবুল আহি যাব অনে দুটা টেবুল আহি যাব আৰু অলপমান খাৰা হোৱা জাগা, এনেকা আৰু মানে।
আৰু কিচেন কি এক্সত্ৰা আছে নেকি?
নহয় কিচেনও একে লগে আছে, টেবুল খন লগতে মানে ত' এটা টেবুলৰ পঢ়া-শুনা ৰাখো অৰ এটা টেবুলত মানে এইটো গেছ খুন ৰাখো আৰু।
উম, হেৰি তোমাৰ কি কৈছিলো হেৰি বাথৰুম-চাথৰুম কি লগতে আছে? বাথৰুম কি লগতে আছে নেকি বাথৰুম?
বাথৰুম নহয়, বাথৰুমটো শেয়িং হয় বলেগ কিতা লগত।
অ', অ', বুজছোঁ। কিমান কিমান দিয়া ভাড়া তুমি?
অ', তিন হাজাৰ কৰি পেললে দু মাহত।
অ', তিনি হাজাৰ বেছি হৈছেচোন এটা ৰুমত, পোন্ধৰশ-দুহেজাৰমান নামানে নিকি?
অ', মানে বিচাৰিচোন মানে প না পাইছো মানে এটা, ইয়াৰ পৰা অলপ ডাঙৰ কৰি পাইছো। ছিলে তাৰ মানে চাৰে-চাৰে দুই হাজাৰ মানত, ইয়াৰ পাৰা ইয়াৰ পাৰা অলপ ডাঙৰে আছিল। বাথৰু খনো ভালে আছিল, লেকিন মানে অলপমান মোৰ মানে যোন ফালে মই থাকোঁ ইয়াৰ পাৰা অলপমান দূৰ হৈ যায় আৰু মানে লাচত ইয়াৰ মানে অলপমান গেটৰ টাইমিং বিলাক মানে অ, কিবা নহয় আৰু মানে আৰু লাষ্ট আহ আপোনাৰ কি কয়, মানে এটো ঘৰটো ভালে আছিল মানে লকিন এইটো বাইলেন থাকে ন আপোনাৰ, বাইলেন।
উম, হুম, হুম।
বাইলেন মানে আপোনাৰ কিবা বাইলেন ভিতৰত য'ত আছে ত ঘৰ, মানে যোনটো ঘৰ বা মানে গেটৰ যোনটো নাল খন থাকে না বাইলেনৰ, মানে ৱাতে পানী আগৰ পাৰা নালাৰ ৰাস্তাৰ সমানে আছে আৰু মানে। ত' যে তাতে বৰ্ষণ দিলটা, ত' এতাতো বৰ্ষণ দি আছে। ত' বৰ খন দিয়া টাইমত মানে তোৰ না-নালাৰ পানীতটো উঠি আহিবা পাৰে আৰু মানে তা ৰাস্তাখনত চলিবা অলপমান কিবা দিগদাৰ হব এনেকা।
উম, বুজিছোঁ বুজিছোঁ। তোমাৰ এনে পিছে হেৰি মালিক মালিক ঠিকে আছে চাগে ন?
ঠিকে আছে মানে, কি কম মানে। ঠিকো হয়, ঠিকো নহয়, মানে মাজত আৰু মানে বিছি কিবাও, নহয় বিছি ভালো নে পিছে কিয়াই নহয় এনেকা আৰু।
উম, বুজিছা তুমি মালিকৰ লগতে খোৱাব কৰিব পাৰাচোন মালিকক কিবা এটা দি থাকিবা মাহে-মাহে।
কৈছিল মানুহে মানে ক-কোৱাটো হৈছিল মানে লিখিলাচোন মানে আ, মোৰ মানে ইমান খোৱা-বোৱা নহয় নাই মানে, সেই কাৰণে মই নিজে বনাই লম ভাবি পেলাই কৰা হোৱা নাই মানে সেই কাৰণে। মানে মোৰ খোৱা। নহয় নাই ম আ আপনি যদি থাকিছে আপোনাৰ কিমান আছিল পি জি খনত।
মোৰ পি জি ত ছয় হেজাৰ টকা আছে।
চ' আমাৰ খাব ব লৈ পে চব।
উম, উম, ছিক্স থাউজেণ্ড আছে। আৰু কলেজৰ একদম ওচৰত আছিল, কলেজৰ ফাইভ মানে উইদিন ফাইভ হাড্ৰেড মিটাৰছ।
তাৰছত কি আছে মেচিংগল চিংগল মানে। মানে আমি এই জোনে থাকিছিল ন কোনোবা চেয়াৰিং আছিল।
নাই-নাই-নাই ছিংগল ৰুম আছিল আৰু মই খোৱা বোৱা তোমাৰ মালিকৰ লগত কৈছিলো মই। যিজন মালিক আছিলে মোৰ সেই মালিকজন মানে বহুত বেছি ভাল আছিল তোমাৰ বেংগলী মানুহ আছিল। ত' বহুত বেছি ভাল আছিল তেওঁ মালিকৰ ৰুম বহুত ডাঙৰ আছিল মোৰ। মোৰ বহুত ডাঙৰ ৰুম আছিল তোমাৰ মানে। শ্বেয়াৰিঙত মানে মই যদি কাৰোবাক ৰাখিব বিচাৰিলো হয়, তেতিয়া মানে দুজন মান ৰাখিব পাৰিলো হয় তেনেকুৱা।
বাথৰুম খন কেনেকা মানে বাথৰুম।
ন না বাথ-বাথৰুম চিংগল মোৰ এতেছ-এতেচ মানে মোৰ।
অ, এটাচ তই ভালেই দুতা।
মই মানে পাৰ্চনেল প্ৰপাৰ্টিত থাকিছিলো মান মালিকৰ ঘৰত থাকিছিলো ত মালিকজন মানে বহুত ভাল আছিল। বুজিছা। মই য'ত থাকিছিলোঁ যে মই মই মানে অঁ অকলে অঁ অকলেই থাকিছিলোঁ মানে বেলেগ কোনো নাছিল তাত।
অ, এতিয়া ভালে মানে আজিকালি মানে এনেকা পাৱা বহুত টান আৰু মানে এনেকা নাপ পায় আৰু আজিকালি যে আপুনি যেনেকে কলে না সেনেককা নাপায় আৰু কলে
সিহঁতৰ লগত এতিয়াও কণ্টেক্টত আছে, ফোনচোন কৰি থাকে বোলে।
কোনফালে আছিল আপোনাৰ ৰুমখন?
উম, তোমাৰ ন তুমি নগাঁও গৈছা আজিলৈকে?
অ, নগাঁও গেইচিলো-গেইছিলোঁ।
নগাঁও খ্ৰীষ্টানপ্ল বুলি খ্ৰীষ্টানপ্ট বুলি ঠাই এটা আছে মে তাতে আছিলে তোমাক।
অ, ভাল কথা।
কৃষ্ণ ক। আৰু তোমাৰ ৰুমটো অকণ ভিতৰুৱা নহয় মানে কলেজৰ একদম ওচৰত মানে বহুত ওচৰতে মানে ৰুম ক'ব গ'লে।
অ, বুজিছ আপনি কি কৰ্চ কৰিছে কৈছিল আপুনি?
মই জুলজী অনাৰ্চ বি এছ চি উম, এতিয়া। এতিয়া-এতিয়া আকৌ গ্ৰেজুৱেন কৰিছো লাইবেৰী আৰু ইনফৰ্মেশ্যন চাইচত।
উম, উম, বুজিছোঁ।
উ বাকী। ভাল লাগিল কেতিয়াবা গলে গুৱাহাটীত লগ কৰিম তোমাক, তুমিও নকাই আহিলে মোক ক'বা।
অ, মানে এইটো মানে আহিব আপোনাক ফোন কৰি দিম মানে কেতিয়াবা লগ ধৰিম আৰু।
উম, উম, মোক তুমি কেতিয়াবা যদি আহা তোমাৰ নগাওঁ তেতিয়া মোক ফোন কৰিবা দেই। উম, বাকী খোৱা বোৱা এতিয়া খাই সুৱাই চাগে ন?
অঁ, মানে এতিয়া খাই ল'ম খাই পেলাই অলপমান আহ, মোবাইল চলাম মোবাইল চলাই পেলাই শুই লম মানে এতিয়া আৰু কি? একোবোৰ নাই আৰু কালিতো নাই কালিতো ৰবিবাৰ ন কালিতো।
হয়-হয় বুজিছোঁ ঠিক আছে নহ'লে।
অ, ঠিক আছে দে হ'ব দে হ'ব দিয়ক।